হেল্ল' অ কি কৰিছ
মই ভাত খাই পেলাই আহিছো এতিয়া।
অ
কি কৰি আছ।
মই ভাত খাই পেলাই আছোঁ আৰু
ভাতহলে নেকি?
নাই
অঁ আৰু ক উম টোপনি লাগিছে
নপঢ়িলে যত এতিয়া সাবা
আহ
নপঢ়ে নপঢ়ে মানে ইমান জ্বৰ উঠেই ঔষুধ খাৱাই দিলো
উম থাকেহে মনালি
ভাত হে দালি বনালোঁ। ৰঙলাও আলুয়ে। ভাজিলো।
উম
পাপৰ ভাজি দিলো । সেয়া আৰু এতিয়া তাত জ্বৰ উঠি আছোঁ যে বেলেগে একো নবনালো।
অ মই পনীৰ বনালো আজি।
পনীৰ
পনীৰ আনিলে। মটৰ পনীৰ বনালো। পনীৰ একে বনালো খাই ভাল পালোঁ।
অ পূজা এনেও ভাল অ হে ভালে পায়।
ঘৰত বনালে ভাল পায় খায়। কোনে কোনে বেয়া পায় ধুনীয়াকে। তেল দি বনাইছো যে
আহ অ তাৰপিছত অ সেৰি আৰু কল ফোন কৰা নাই নে কাৱলৈ ঘৰ
নাই নাই
অহ
এ লগৰ এজনীয়ে কৰিলে তাতে। সময় গ'ল বহুত।
অ
তাই হয় ঘৰ চৰ বনাইছে যে তাত যে হেনতে। তাই ঘৰ বনোৱা কথা কৈ আছে। সোমলাতপুৰ আছাম। চৰ্তধালাই ঘৰ বনাইছে উম।
নতুনকে বনাইছে অ
নতুনকে বনাইছে তাত গৰমত শ্বিলঙত গৈছ শ্বিলংত কেনেকুৱা লাগিছিলে থাকি।
আমি
উ
ভাল লাগিছিলে এতিয়া গৰমত ভালেই লাগে ঠাণ্ডা। ঠাণ্ডাত নাই যোৱা গৰমৰ কাৰণে গৈছ‌। এনে ফুৰিব গৈছিলোঁ
এতিয়া যেন এতিয়া যেন আৰু ধুনীয়া কৰিলে বোলে।
অহ
এতিয়াহে যাব লাগিব এবাৰ এই গৰমত তাতহে থাকিব লাগিছিলে উম।
অ যাবি গৈ আহিবি গৈ।
অ চাব লগগীয়া বহুত আছে এতিয়া আজিকালি তাত আগতেও আছিল আগতকৈ তেতিয়া হ'লে আৰু
আৰু ধুনীয়া কৰিলে
উম চেৰাপুঞ্জ উম তাৰপা এলিফণ্ এলিফেণ্ট ফলৰ্চ আমি এইকেইটাই চাইছিলোঁ। আৰু গাওঁ এখন আছে চাফা গাওঁ এখন আছে। অ চাফা
যানো ন গৈ পোৱা নাই।
চবতকে বিখ্যাত মানে সেইখন চাফা বোলে গাঁও। সেইখনো চাব যায় মানুহে বহুত। আামিও গৈছিলোঁ পাহৰিছোঁ অ
অহ
উম ভাল লগা তাতে মনত পৰি আছ। এতিয়া মোৰ ইমান গৰমত।
আহ গৈ আহিবি গৈ এতিয়া গৰমতে।
অ গৰমতে যাব লাগিব এবাৰন আকৌ
জুলাইত যাবি জুলাই জুলাই মাহত আৰু গৰম হ'ব নহ কি ঠাণ্ডা হে উম গৰমে এনেই গৰম।
উম
বৰষুণ নিদিলেতো পোৰা গৰম হয় বৰষুণ দিলেহে।
অ জুলাই মাহত বৰষুণ নিদিয়ে হয়। তাত আকৌ বাহিৰৰ মানুহ বিলাকে মে' জুনতহে গৰম বুলি কয় জুলাই এটা ঠাণ্ডা জুলাইত ঠাণ্ডা হয় বুলি কয়।
আহ আহ
জুলাইটো যে বৰষুণটো পৰে সেইকাৰণে ঠাণ্ডা বুলি কয়।
উম তহতে চোন এই গুজৰাটত যে আছিলি হয়।
আহ
তাত তো এতিয়া গৰম গৰম হ'ব চাগে এনে
নাই ভাল লাগিছিলে গৰমতো আমি কুলাৰ লৈ আজিলে জানো নাই নেকি ন
আহ হে নাই লোৱা ফেন
উ অ ফাইনেই হৈ গৈছে
তাত আকৌ বৰ্ত বতাহ মাৰি থাকে ধুনীয়া ইমান
এক দম ওচৰতে যে সাগৰৰ বতাহতো মাৰি থাকে ইমান ভাল লাগিছিলে ৰাতি ওপৰতে শুব পাৰি
অ ৰাতি পুৰা বতাহ হৈ থাকে গৰমৰ মানে অনুভৱটো নাহেই
অনুভৱ নাহে তাত
উম
ভাল লাগিছিলে তাত থাকি নাই ইমান ভাল লাগিছিলে খোৱা বোৱা প্ৰতিটো বস্তু
ইমান বস্তু পাই মোৰ মনত পৰি থাকে এই কি দাবলি নেকি ই
অ দাবলি তো খাই ভাল লাগে
তাৰপিছত আকৌ আৰু অ পাও পাও ভাজি খাই বৰ ভাল লাগে তাক
কি ভাল লাগে তাত তেতিয়া দিনতে তাত পানী পুৰি খোৱা খাইছোৱা ন অসমত তেতিয়া পানী পুৰি কি বুজি বুজি নাপায়
অ তেতিয়া বুজিয়ে নাপায়, তেতিয়াই আমি তাক কৈছোঁ
এতিয়াও ভালকে উম তাৰ নিচিনা টেষ্ট নবনাই ইহঁতি আমাৰ ইয়াত। আছিলে সেইটো একদম মনত পৰি থাকে এতিয়া খাই ধুনীয়াকে বনাই চাগে
আৰু ঢৌ ফুৰা নে কি যে হো হো যে ৰাতিপুৱা যে বাটৰ দি যে নিয়ে যে
অৱ অৱ অৱ তাত মানে মানুহ বিলাকে কি কয় ৰাতিপুৱা একো ব্ৰেকফাষ্ট বনাব লগীয়া নহয়, স্কুল ল'ৰা ছোৱালী কাৰ
অৱ সেয়াৰ পৰা কিনি পেলাই
অৱ তাৰ পৰা কিনি পেলাই চবে খাব আও ঘৰ অফিচ অফিচ যাব গৈ। স্কুলত যোৱা স্কুলত যাব খাই পাতি পিনতো দি দিব হাকে কিনি পেলাই চবফালে সুবিধা আছিলে তাত
ৰসগোল্লাটো খাই বৰ ভাল লাগে তাত ঢৰকোলা আও অ দাব দিটো
দাবলিতো ভাল লাগে উম ম তই সেইবিলাক জেগা আকৌ দেখা পাম নাপাওঁ আও বুলি পেলাই মনত মনতটো বেয়া লাগে, তাতে থাকি ভাল লাগিছে। চবতে এটা এটা ঘৰ হ'ব লাগে। মাজে মাজে গৈ
অৱ মানুহ।
অ
তাপা অ আৰু এটা বস্ত তাত হেৰিও দাম কম আও, আঙুৰ যে একেবাৰে একেবাৰে ইমান কম চল্লিশ টকাতে
অ মোৰ প্ৰতিটো বস্তুৱে দাম কম আ কিলো এতিয়া তাত চাগৈ পাঁচ দহ টকা, বিশ টকা কেজি হ'ব। আপেল, আঙুৰ, আপেল দাম কম তাত। চিঞই চিঞই আহিব। উম। চেই চেই আহিব, আপেল আঙুৰ লৈ লৈ। একদম
উম
বহুত বস্তু দাম কম আছিলে তাত।
উম
এতিয়াও কমে চাগৈ!
অ এতিয়া এতিয়াও কমেই হ'ব চাগে ইমান দাম নলয় আও আমাৰ ইয়াত মানে অ কিয় মানে তাৰ পা আহা অহালৈ মানে ইয়াত গাড়ীয়ে চাড়িয়ে আনিব লাগে আও সেয়া পইচাও ল‌ও
হ সেইকাৰনেই
সেইটো কানে দাম বেছি।
উম, আপেলেৰ সেইকাৰণে আমা ইয়াত দাম বেছি।
আমাৰ ইয়াত, অ আমাৰ ইয়াত মানে সেইবিলাক বস্তু নহয় যে। বাহিয়তে হয় ।
অ আমাৰ ইয়াত ছুপাৰী, তামোল, চাহপাত এইবিলাকহে খালি বেছি। পান। তামোল, চাহপাত এইকেইটা বেছি আও বিখ্যাত।
উম
হ তাহত তাত ফল মূল
আমাৰ ইয়াৰ পা এয়া বস্তু যায় চাগে হাত তাপা সেয়াবোৰ
হ বস চহ উম
যেনেকে এতিয়া পাণ, তামোলৰ দাম কম।
অ কম তাত বেছি।
এতিয়াহে বাৰু একোটা পা নাথাকে কাৰণেহে দাম বেছি।
এতিয়াত সিহঁতৰ নিচিনাই দাম হৈছে। চাগে কিজানি আমাৰ ইয়াতো। বস্তুবিলাক, তামোল পাণো। বহুত ভাল লাগিছিলে, তাত বাচন বৰ্তন বিলাকো কিনিব ভাল। কাপোৰ বিলাকো আহে ৰাস্তাত যুন কম দাম কম দামত কম দামৰ কম দামৰ উম। তেওঁ এশ টকাতে শাৰী দি যাব। এশ টকাতে ও শাৰী দি যায়?
অ।
হয়। উম সুইধা পেনট কিবা কেনে? মঘ বহুত কমতে দিয়া উম। অ।
আমাৰ ইয়াত এনেক নাহে তাত মানে? সেই মানে ক'লকো যাবলৈ দৰকাৰেই নাই মানে তোৰ ঘৰ আগতে?
আগতে আহি যাব অ আমি এতিয়া সেইকেইটা বস্তু কিনিবৰ কাৰণে ও কবাত। ক'ৰবাত যাব লাগিব?
অ তাৰ।
অ ঘৰতে বহি থাকিব আহি যাব চব। ন দিনটোত কেইবা আহিব? অ কিমান বাৰ? সেই দিনটোত?
অ। ইটো পিছত সিটো বেপাৰী আহিয়ে থাকে। হে।
আহ আহিয়ে থাকে। চাইম বিলাককো হৈ যায়। চাওঁতে কওঁতে মনতটো ভাল লাগে।
ভাল লাগে।
অ।
থাকিও ভাল লাগে।
তাকিও ভাল লাগে, মানুহ বিিলাকো ধুনীয়া আছিলে কথাই বতৰাই? মাম চনে।
আকৌ যে এটা বস্তু ৰ খাইছিলো তাত এয়া। বেঙেনাটো যে মছলা। খোৱাই পেলাই যে বনাই যে? এই মানুহেজনী বস। সষ্ট মানুহে যেনে। বনাই দিছিলেঃ, এবাৰ যে বু়ী এজনে বনাইছো যে বৰ ধুনীয়া? ধুন লাগিছিল খাই, মোৰে জানহ দিয়া মোৰ সেইখিনি লগপ মনত পৰি থাকে।
ক তা পতিটো বস্তু এক। খাই ভাল লাগে, বেঙেনা বস্তু। টো মানে ইমান ধুনীয়াকে বনাই বেলেগ একো নবনাই যে, এটাই বনাব ভাল ভালকে বনাব সেইটোকে মছলা-ছছলা দি ধুনীয়াকে বনালে ৰুটিৰ লগত খালো সেইটোকে।
অ সিহঁতে মাছ মাংস নাখায় যে মানে গম পালি?
মাছ মাংস নাখালে মানে ধুনীয়াকে অ সেইবিলাকে ভালকে বনাই ।উম উম সেইবিলাকে ভাল লাগে দে মাছ মাংস কিটাত কৈ
উম খাব আক সেয়া লোকে বেঙেনাত মছলা ভৰাই পেলাই বনাই যে সেইটো খাইে মই ভাল পাইছিলো তাত।
উম সৰু-সৰু বেঙেনা টো কিনিব হেহতি ধুনীয়াকে পাই ত একদম ধুনীয়াকে মছলা ভৰাই ভাৰাই বনাব মানে ইমান টেষ্টি লাগে নহয়
উম মই হে তেনেকে চাই চাই এদিন বনাইছিলো ভালে লাগিছিলে খাই তেও সেইটো নিচিনা কেতিয়াও লগা নাই মানে
আহ তাহাঁতে বনোৱাতো নিচিনা নহয় যে মই বনাওটো নহয়
আহ
সেইয়াত মানুহ বিলাকে দিয়ে তেনেকে আগতে মই তাকে আজি কম হেৰিয়াক কৈ আছো হে বস্তু তাত থাকোতে বোলো ভাল আছিলে কোৱা তাত বোলো উম বা বাহিৰত থাকো যে মানুহ বিলাকে এইটো দিব সেইটো দিব বনোৱা চবজি তবজি দুপৰীয়া দিয়ে থাকে সিহঁত তেচবিলাক বোলো পাই আছিলো বিহাৰৰ অ বঙালী উ মাৰাঠী গুজৰাতি চবৰে বোলো হেৰিবিলাক দম মেম খানাবিলাক বোলো পাই আছিলো খাই আছিলো চবজি তবজি বিলাক আহ হব দে
হ'ব দে ৰ কৰিবি ৰ মই কাম এটা কৰোঁ ৰ